হেল্ল'।
আহ শুনিছানে নাই।
শুনি ছো।
অ ভ এ আ গা পা ধুই আহিছো। আহিছোহে চাকি তাকি দেৰি কৰিলৈ।
অহঁ
তাৰ পিছতে এয়া দুপৰীয়া কি বনাও তাকে। তাকে ভাবিয় আছো আও।
অ ভাবি আছে কি বনাব।
বনাও এতিয়া হেম। এজনীয়ে কৈছে মাংস্ অ বুলিলে এতিয়া আল মানুহ নাই। অ এ তাকে আকৌ। চাৰিআলি যাব লাগিব মানুহ বিচাৰি পোৱা নাই। সেইকাৰণে আছো ৰৱে আছো আও হা।
ভালহে পটককৈ স্কুটিখন লৈ এজনীক পঠিয়াই দিয়ক আও।
অ আমাৰ আকৌ স্কুটি নাই। স্কটখন মানে। চলাব নোৱাৰাৰে পাৰিছিলে আগতে। তাৰপিছত নাই নহয় বেছি দিলে নচলাই।
অহঁ অহঁ।
চাল ন। চলা বেয়া হৈ গল যে সেইকাৰণে বেচি দিলে এতিয়া এতিয়া স্কুটি ল'ব ভয় কৰি আছে কৈছে আও গাডীকে ল'ম আও কৈছে
অ ভাবি নেলাগে
উম উম ঢেৰ এক্সিডেণ্ট হয় জানা
হয়
সেইকাৰণে লোৱা নাই চাহ খালা
খালোঁ মানে চাহ সোনকালে খালোঁ আজি মানে পাঁচটা বজাতে চাহ খালোঁ
অ তোমালোকে সোনকালে উঠা
সোনকালে উঠোঁ আৰু মানে পথাৰ কাম হৈ আছে যে
অহ
সেইকাৰণে মানে আজি পথাৰলৈ গ'লোঁ ৰ'ব
অ
সোনকালে গ'লো আমি সাতটা বজাত
উম উম
সাতটা বজাতে গৈ পেলাই আপোনাৰ এইয়া প্ৰায় এঘণ্টামান হৈছে আহি পালোঁ
অহ
পেলাই মানে কি ৰ'দ বেছি হয় যে দুপৰীয়া সেইকাৰণে সোনকালে গ'লোঁ পথাৰলৈ গৈ পেলাই ধান ৰুইছো ৰুইছো ক্ৰ মাম
অ অ দ মাটি এতিয়া সোনকালে আগতীয়াকে ৰুব লাগে নহলে পানী হলে হেৰি হৈ যায় ন উম
প্ৰায়ে মানে মাটি চনে পৰি থাকে কেনে আমি ৰুব নোৱাৰোঁ উম পিছলৈ পানী বেছি কি হয়গৈ আপোনাৰ কঠীয়া নহয়গে তাৰপিছত সেইকাৰণে কি হয় আমাৰ মাটি বহুত তেনেকৈ পৰি থাকেগে পিছত গৈ পেলাই সেইকাৰণে আমি মানে এতিয়া কি কৰোঁ এই দুবছৰমানৰ পৰা দ মাটিখিনি আমি আগতীয়াকে ৰুই দিওঁ বুইছে আগতীয়াকে ৰুই দিওঁ আৰু একেবাৰে দকনত ধৰক সোন মানে গাচীটো পেলাই দিয়া গৈছে আৰু
অ গাচি ধান
আছে উম অঁ সেইকাৰণে আমি কি কৰিছোঁ এইখন সোনকালে ৰৱাই দিলে তেতিয়া পানী মানে ভৰ বাৰিষা হোৱালে আৰু আপোনাৰ
সিন ধান ওখ হয় তি বৰা তেতিয়া তল পেলাব নোৱাৰে আৰু ন আমাৰো আগতে সেনে কে দ মাটি খিনি বাৰ ধানে পেলাই থয় এতিয়া মানে সেই চব ফালে ৰাস ৰাস্তা হ'ল যে ৰাস্তা হোৱা এটা পানীটো অলপমান কমকৈ হোৱা হল তাৰপিছত হোৱোতে এতিয়া আৰু বৰ পায় আৰু পানী অলপমান হওঁতে ৰুই দিয়ে আৰু মই আমাৰ চব চুক্তি দিয়া আধি চুক্তি দিয়াহে আৰু নিজে নকৰোৱে
ধ দিছো বাৰু কিন্তু মানে কি হয় ৰোৱনী কিনিৰ লগত অকণ মাজে মাজে যাওঁ মানে মই কেতিয়াবা
অ ভালে কোৱা অকমান চাবও লাগে ন উম মতিবাৰী খিনি ভালো লাগে চাই আকৌ কৰিও ভাল লাগে ন অ ৰুব কৰিবতো ভালে লাগে
ভাল লাগে অ কটাতো দিগদাৰ
চাত কাটি খাং কৰে উম
তথাপি কেইটাদিন ঠাণ্ডা দিন ন হলেও ভাল লাগে পূৰা ধান কাটা দিনত ৰ'দ লৈ পেলাই কম ভালো লাগে বাৰু এতিয়া আপোনাৰ এই ৰোৱা ছিজনটোত মোৰ গৰম হয় ৰ'দ হয় অকণমান কষ্ট কষ্ট হয় শে সেইকাৰণে মানে উম সেইকাৰণে ৰোৱনীক যত নেকি চাৰে আঠটা নটাত যায় সিহঁত মানে সাতটা বজাতে যায়
অ' তেতিয়া
পেলাই সিহঁত সোনকালে ঘৰলৈ গুচি আহে। উম, গুচি আহে সেই তেনেকৈ যায় আৰু মানে যিমানেই নহওঁক। পথাৰত কষ্ট কৰে যদি সিহঁতেওতো গৰম ভাগত
অ' আছে, আছে কিয়নো নাই আকৌ আমি আকৌ ঘৰতে গৰম পাওঁ ন ৰ'দ দেখি অ' ৰ'দ দিলে সোমাই থাকো সিহঁতে কাম কৰা মানুহ হ'ল বুলি আৰু ৰ'দত পৰি থাকিব।
নোৱাৰে নহয় অ' আমি এতিয়া ঘৰত কাম খিনি কৰিয়ে সেই সেইকাৰণে মানে সিহতেওঁ ক'লে উম হয় সেইকাৰণে। সোনকালে আহি পেলাই সোনকালে যাব পাৰাকে। মই সেইকাৰণে আজি গ'লে সিহঁতৰ লগতে ভালো লাগে। এতিয়া আকৌ পিছবেলা যাম, পিছবেলা মই চাৰিটামানতহে যাম। চাৰে তিনিটা, চাৰিটাত। দুপৰীয়া নাখায় সিহঁতে ঘৰত খাই মই চাহ লৈ গ'লোঁ ফ্লাক্সত ৰুটি লৈ গ'লোঁ তাৰপিছত তেহেতে খালে, খাই আৰু খাই সিহঁত যাবগৈ ঘৰলে ঘৰত ভাত পানী খাইপেলাই আহি আহিব ভাতিবেলাই আহিব আৰু আহি আকৌ পাঁচটা বজালৈ যায়। এতিয়াও মানে অকণ দিনটো দি হল ন চাৰে পাঁচটামানলৈকে থাকে আৰু সেইকাৰণে থাকে, ওচৰতে-ওচৰত মানে আমাৰ মেইন ৰাস্তা ছা কাষতে হয়।
অ', তেনেকুৱা ওচৰতে হ'লে ভাল আৰু। ন, যাব কৰিব, দূৰত হ'লে আকৌ দিগদাৰ হয় লৈ গৈ আকৌ আহা। ন। আগতে আমাৰো তেনেকুৱা আছিলে, আমাৰ সেয়া মানুহ লগা চব মানুহ লগাই কৰাইছিলে। তাইহে আউ যাই, মই নাযাও যেনিবা এ, ঘৰতে চাহ পিঠা বনাই দিওঁ আ আকৌ দুপৰীয়া ৰুটি ভাজি দিওঁ। আকৌ ভাটি বেলা ছাহ দিওঁ। তেনেকে দি থকা যায়। আগতে, এতিয়া এইবিলাক নাইকিয়াই হ'ল, আৰু চব ফালে মানুহৰ ঘ অ হল যে, এতিয়া খেতি বাতি মানে নোহোৱাই হৈছে। যি অকমান আছে কৰি উ দঙীয়া গৰু
গৰু, অ'।
এতিয়া আ খেতি কৰিবই নোৱাৰি। পথাৰ এখনত, চব ফালে মা গ'ল।
মানোহ হৈ গ
উম, সেইটাই বিদ বেয়া হ'ল এতিয়া।
খেতি আকৌ আজি কা-অ', নাছিলে। বহুত জেগা আছি লে হয়নে?। আছিলে, উম, হয়। এতিয়া মানে এসময়লে আপুনাৰ গোট মানুহ মই হ'বগ
মানুহ মই হব গ তাতে ইয়াতে দাম বেছি যে অ অকণমান অকণমান মাটি বেছি বেছি
অঁ অঁ
মানুহ ঢেৰ হৈ গ'লগৈ একথা দুকথা এনেকে বেছি ইটোৱে লয় সিটোৱে লয়
সেইটোৱে লয় আৰু আপোনাৰ টাউন চেন্টাৰ জেগা বিলাকো আৰু এক কথা দুু কথা সেইটো ছিষ্টেমেই হ'ল আৰু হয় কাৰণ ইমান দাম ন', ইমান, দাম, -
উম', আৰু বেছিকে ল'বও নোৱাৰে আজি, ইমান দাম কেনেকে ল'ব গ', ন ', তাকে লৈ পেলাই যেনে তেনে ঘৰটো বনাওতে চোন ধেৰ টকা,
ধেৰজাই ধেৰ, যাই কেনেকে ন', আকৌ মাটি কিনি মানুহে হেৰি কৰিব হয়, হয়ও আকৌ উম- উম একো নাই ভাল, কে আজিকালি, পইচা পাতি থাকিলে ওপৰলে এনেকে বনাই লব, ৱাহ, সুবিধা কৰি থাকিব আৰু মানুহ বিলাক তেনেকে, কে,
উম', উম ', তেনেকেই থাকে এই আজিকালি এনেকুৱা আচাম টাইপৰ নাইকিয়াই হ'ল চব চদ দিয়া হৈয়ে হ'ল আৰু। অ', মাটি কম যেতিয়া চবে চতে দি, কে,
অহ', অ ', সেইয়াই মানুহে মানে আজিকালি কি হয়,
নাই আঃ
অ', কৰিব আৰু।
আহ', কি ভ, এ, আমাৰ আৰু, অহ, ' এতিয়া এয়া ঘৰতে আছো আৰু,
অ', একো নাই কিয়া আৰু ৰ'দ বৰষুণ নপৰা হলেই হ'ল আৰু।
এঅহ, '
হয়। দেত,
এতিয়া আৰু ওচৰ-পাজৰ চব, চদ দিয়া ঘৰ হৈ গ'ল। হম, হে -হে হেই মাটিৰ যে বেচে ন? কম -কম মাটিত লৈ লয় কিছুমান, এ,
অ', লৈ লয় আপোনালোকৰ মানে কি হৈছে বহুত আগৰ, পুৰণা ঘৰটো, এতিয়া তেওঁলোকেতো নতুন, নতুনকে কি নতুনকে
নতুনকে বনাইছে এতিয়া ঘৰ এটা ভাগি পেলাই উম ভাগি পেলাই বনোৱাটোও সম্ভৱ
নহয় অ সেইকাৰণে আপোনালোকে এতিয়া সেইটো ভাবি লাভ নাই আও দুদিন মান ৰৈ দুদিন মান ৰৈ পেলাই লাহে লাহে ধীৰে উঠাই দিব আও হৈ যাব আও কাৰণ সদায়তো মানুহ একে নাথাকে কে ন
উম কি হয় বা ভগৱানে কি কৰে আও ন ভগৱানে দিবও লাগিব উম
ভগৱানেও সহায় কৰিব লাগিব সেইটো হয় বাও তাকে এতিয়া মানে ঘৰ বা নতুনকে আয়োজন কৰিব আৰু
এ এতিয়া ভাবা নাই আৰু সেইবিলাক কথা
অ অ
কিমান দিন কি কৰিব পাউ ন
অ অ সেইটো হয় হয় হয় উ কব অ অ আপুনি মানে ৰাতিপুৱা উঠিয়ে মানে বাৰী চাফা কৰাতহে লাগিলে আও
উম মই চোতাল চোতাল সাৰি আও বাৰীখনত চাফা কৰো অলপমান
চাহ তাহ খালে নে নাই ৰাতি পুৱাহ
ৰাতিপুৱাবা মই একো নাখাওয়েই পানী খাই থাকো গৰম পানী খাওঁ গৰম পানী খাওঁ ঠাণ্ডা পানী যে তিনি গিলাচমান পানী কে খালো ৰাতিপুৱাৰ পা অ এনে পেটটো বেহা ন চৰ্বি ঢেই সেইকাৰণে মানে ৰাতিপুৱাটো না খাওৱেই একো
অ সেইটো ভাল অভ্যাস বাৰু পানী খোৱাটো খাব লাগে উম
তাকে এইয়া হেৰি পানী খাই এইয়া আজইন আকৌ জিৰা এনেকে কে হেৰি তিয়াই পেলাই পানী খাওঁ
অ সেইটো মানে আপুনি নিজৰ স্বাস্থ্যটোক কেয়াৰ লয় আৰু
আহ তাৰপিছত আকৌ হেৰি খাওঁ এয়া আমলখি পালে আমলখি সিজাই পানীটো খাওঁ
খাই অ অ ভালেই কৰিছে দে দিয়ক তেনেকৈ অকণ মানুহ স্বাস্থ্যটোও ভালকৈ ৰখা হ'ল আৰোগ্যও হ'ল দুই তিনিটা বেমাৰৰ পৰা অকণমান আপুনি নিৰাপদে থাকিবও পাৰে ধৰক
অ আজিকালি ইমান বেমাৰ হৈছে ন মানুহৰ
খাদ্য মানে শাক পাচলিবিলাক চব সাৰ দিয়া হ'ল ন
উম
তে মোৰ কাৰণে মই বেমাৰ মোৰ কাৰণে সেবিলাকে সেবিলাকে অ নাই আমি এতিয়া বজাৰত গ'লে ভালৰ ভাল চব্জি হয় কিন্তু মেইন মানে আপোনাৰ মে
বস্তু মেডিচিন সেইটোতে থাকে অ উম উম উম মই যেনিবা আজি বহুত দিন হ'ল চব্জি কিনাই নাই ঘৰতে হোৱা বস্তু তোকে খাই থাকো, দিয়া হ'ব দিয়া ন।
অ' হ'ব দিয়ক ন।
অ'অ' হব দিয়া।